হেল্ল'
উম' কি খবৰ?
মোৰ ভালে ৰবা তোমাৰ?
অ মোৰো ভালে, ভাত খালা?
অ মই ভ মই ভাত খ ৰবাছো! এক মিনিট। অ', অ', কোৱাচোন? অ' অ' মই ভাত খালো দিয়া, তুমি?
অ উম মইয় খালোঁ।
অঁ শুইছা নেকি?
না নাই এনেই শুই আছিলো
অ, অ, এই ৰাতিও বহুত হৈছে ন? সেই
উম হিহিহি তাকে
অ, আজি হেৰি কি বুলি কয়, হবিজৰ ওপৰত পাতো নেকি?
উম, উম, ব'লা তোমাৰ হবিছ কি?
মোৰ এনে হেৰি আৰ্ট কৰি ভাল লাগে, আৰ্ট এণ্ড ক্ৰাফট মানে কি হেৰি বনাই কেনে ভাল লাগে, আঁকি ভাল লাগে। এতিয়া মই আকৌ গা হেৰি বাগানত সময় কটাও ভাল পাওঁ মই, অ হেলে তোমাৰ।
মোৰো টো আৰ্ট কৰি ভাল লাগে
অ'
উম,
আহ,
ডাঞ্চ,
অ ম আগতে হেই মই ডান্স কৰি কেনে ভাল পাইছিলো, কিন্তু মাহঁতে মোৰ ডাঞ্চৰ স্কুলৰ পৰা এৰাই দিলে।
তেলে।
এ, কেলে মানে হেৰি কি বুলি কয়, মাহতে ভাবে পঢ়াত মন নবহে ডান্স কৰিলে। সেইকাৰণে ডা ডান্সটো এৰাই দিলে। কিন্তু, এতিয়া মোৰ ইপিনেও নহ'ল, সিপিনেও নহ'ল।
আচ্ছা।
অ এতিয়া ডাঞ্চটো যদি থাকিলে হয় মেডেল পালোঁ হয় কিন্তু নাই।
উম উম কিমান দিন শিকিলা ডাঞ্চ,
ডান্স মই মোটামুটি দুই তিনি বছৰ শিকিছো, অ।
অ, কি ডান্স শিকাইছিল?
সত্ৰীয়া নৃত্য, এই আমাৰ ঘৰৰ ঘৰৰ ওচৰতে থাকে।
হেমাংগ।
নহয় নহয়, নাম নকব। হেৰি আমাৰ ঘৰৰ ওচৰতে।
অ', আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা।
অঁ।
উম,
আৰ্টতো গ'লো তিনি বছৰ ক্লাছ। থ্ৰীৰ পৰা ছিক্সলেকে গ'লো, ছিক্স অ', ছিক্সলৈকে গ'লো। তিনি বছৰ তাৰ পিছত এৰাই দিলে পঢ়াত বেয়া হম বুলি এৰাই দিলে।
আচ্ছা।
অ, এতিয়া তাৰে পৰা হেৰি।
এনেও ডান্স কৰি ভালে লাগে।
অ' ভালে লাগে হেৰি ডান্সত মই কি বুলি প্ৰাইছ পাইছো, কিন্তু মোক মেডেল নিদিলে মোক চাৰটিফিকেট খনহে দিলে।
অ' কি হৈছিল ফাৰ্ষ্ট আৰু থাৰ্ড
অ' থাৰ্ড প্ৰাইজৰ অ' চাৰ্টিফিকেটখন দিয়ে মোক বিদায় দিলে।
উম'।
মই হেৰি কি বুলি কয়- ডান্স কৰিলে পাৰিলো হয় কিন্তু নিদিলে ন' হে- সেইটো কথা।
উম উম।
তোমাৰ কিবা সেনেকুৱা এক্সপিৰিয়েঞ্চ আছে নেকি?
অ', মোৰ ডান্স কৰি ভাল লাগে আৰু আৰ্ট আৰ্টত প্ৰাইজ পাইছো ৰবা।
আৰ্টত পাইচা নে?
উম'
মই আৰ্টত পোৱা নাই, মই ডান্সত পাইছোঁ।
উম্ আৰু ৰাণিং কৰিও ভাল লাগে প্লে
ম মইও খেলি ভাল পাওঁ কিন্তু আমাৰ ইয়াতে জেগাই নাই ৰবা।
উম উম্
মই আকৌ কাৰাতে, কমফু এইবিলাক ভাল পাওঁ।
অ'।
অ', তুমি কি ভাল পোৱা পিছে?
আৰ্ট কৰি ভাল পাওঁ আৰু কেৰম খেলি ভাল পাওঁ।
অ কেৰমটোটো ময়ো খেলো।
উম ভাল লাগে ন'?
অ' ভাল লাগে।
উম্, কেৰম খেলি ভাল লাগে, আৰ্ট কৰি ভাল লাগে। ডান্স
অ'
আছো আৰু বননেকে এনেকে
অ', অ' অ' অ'
আৰু খানা বনাইও ভাল লাগে।
অ'মোৰো খানা বনাই কেনে ভাল লাগে।
উম, তোমাৰ এনেই ফেভৰেট কি পিছে, মানে তুমি কোনটো হবি মানে ভাল পোৱা
মই, মই। আৰ্ট কৰি ভাল পাওঁ। আৰ্ট এণ্ড ক্ৰাফ্ট।
উম, উম।
তোমাৰ ঘৰত কিবা হ'ল নিকি?
তাৰ মানে, বেকগ্ৰাণ্ডত চাওন্দ এটা আহি হেল্ল'
উম, উম, আছো, কৈ থাকা
অঁ তাকে ন আ
কৈ থাকা।
আজি কিহেৰে ভাত খালা?
আজি দালি ভাত।
অ'। অ', ময়ো সেয়াই খালো, আম, দালি, ভাত আৰু আলু, আলু ভাজি।
উম
আমাৰ এই আমৰ চিজন আম থাকেই মানে।
উম, হুম,
অ আৰু কি পাতো আৰু কি কওঁ
কৈ থাকা
কি কও তাকেত তুমি হেৰি কি বুলি কয় এনে কিছুমানৰ এ হবিজ বোৰ মানে কি এবাৰ কৰিব বহিলে নুঠে আৰু তোমাৰ হেনেকুৱা হবিজ আছে নিকি
অ মই আৰ্ট যদি কৰো আৰ্ট মই পুৰা কমপ্লিট কৰিমে
হা
আৰ্ট
অ অ মোৰো সেইটোৱে আৰ্ট মোৰো আৰ্ট এণ্ড ক্ৰাব মই যদি এবাৰ বহিছো সেইটো নোহোৱালৈকে না মই কৰ'ৰবাত যাম না মই কিবা খাম
উম চেম উম
উ আৰু কি ৰবা চো এক মিনিট
হেল্লো
উম।
কিবা শুনিছা নেকি। মানে শুনা পাইছা নাই, নাই পোৱা ন?
অ', মানে ইয়াত ইয়াতে মিউটৰ অপচনটো নাইতো সেইকাৰণ
উম।
আৰু হেৰি কি বুলি কয় তোমা কলেজটো আৰু খুলিবই ন?
অ', খুলিব আৰু এমাহ পিছত।
অ', অ', সোনকালে খুলিলেই হয় আৰু কলেজটো।
তাকে।
অ'। আজি ইমানতে বন্ধ কৰোঁ নেকি? কি কৰে বা?
উম
একো নাই দেখোন। গৰমৰ দিনতটো আইচক্ৰীমেই বেছিকৈ খোৱা যায় ন? উম।
ঠিকে, আইচক্ৰীম খাই ভাল পাওঁ।
মই আইচক্ৰীম খাই মোৰ চকলেতটো খাই বেছি ভাল
আইচক্ৰীম, চিপছ, জুচ
অ', সেইবিলাক খাই অ', অ'। আজি কাৰণে
মই শুৱে আৰু শুব ওলাইছোঁ বিচনাত বহি আছোঁ, মাৰ হঁতে লাইট চাইট বন্ধ কৰি থৈ গ'ল।
অ', তুমি অকলে শুৱা?
মানে হেৰি অকলে মানে কি আজি প্ৰথমবাৰ অকলে শুব ওলাইছোঁ ৰ'বা। মানে এনে, এনে অক অকলে শুঁ কিন্তু বেলেগ বিচনাত, বেলেগ ৰুমত নহয়। আজি মাহতে বোলে তাতে থাক। সেইকাৰণে বহুত থাক
উম, উম।
মই ইয়াতে আছোঁ।
আচ্ছা।
সেইটোৱে আৰু।
উম।
দিয়া নহ'লে আজি কেনে হ'ব দিয়া।
অ', অ', অ'।
দিয়া, উম।